কি কৰি আছা।
এ আছো বহি তুমি কি কৰি আছা।
এ সৰু এনে আছো। অ শুম আৰু অলপ পিছত অ খালে তুমি খালা অ।
অ অ খালো খালো।
উ তাকে খাবৰ ভাল নহয় ন।
অ খবৰ ভালেই তোমালোকৰ ভাল।
অ অ ভাল। ঘৰৰ মানুহ।
উম ঘৰৰ মানুহ ভাত পানী খাই এতিয়া বিচনাত গৈছে মই আগফালে। এনে বহি আছিলো।
অ অ উ গৰমটোতো ইমান পেলাইছে।
এই নকবা আৰু যি গৰম পৰিছে। তাকে কালিটো কালি আৰু পৰহিতো অকনমান যেন তেন আজি বহুত। পৰিছে গৰম আমাৰ ইয়াত বহুত গৰম পৰিছে। আকৌ তোমাৰ চাবাচোন জুলাই মাহৰ পৰা জুলাই মাহৰ পৰাতো আৰু বেছি গৰম পৰিব।
অ এইবোৰ গছবোৰ কাটি পেলোৱাৰ কাৰণে বেছি গৰম পৰিছে এতিয়া।
হয় এতিয়া আৰু মানে গছ গছনি নোহোৱাই হৈছে ন সেইকাৰণে গৰমটো বেছি। যি হৈছে ক'ত যাব ন গৰমটো।
সেইটোয়েতো।
উম আৰু তাতে আমাৰ তেজপুৰৰ এতিয়া অভাৰ ব্ৰীজ খন অ উৰণীয়া সেতুৰ খন তোমাৰ বনোৱাৰ পৰা গছ -গছনিবোৰ ৰাস্তা ৰাস্তাত পুৰা গোটেই টকলা কৰি দিছে পুৰা কাটি কুটি অৱস্থা নোহোৱা কৰিছে।
অ আৰু যাওঁ অহা যোৱা কাৰণে কিমান অসুবিধা হৈছে। এতিয়া বৰ বৰষুণ ধূলি বৰষুণ দিলে বোকা।
অ আকৌ ৰাস্তা বেয়া। গোটেই গাড়ী গুড়া ডাঙৰ ডাঙৰ গাড়ী গুৰা আহি পেলাই ৰাস্তাটো একে বেয়া কৰি পেলালে।
আকৌ ল'ৰা তোমাৰ যদি কিবা দেৰিও হৈ থাকে তুমি একেবাৰে যাওঁতে যাওঁতে তোমাৰ হ'লেই আৰু।
ধেই কৈছাহে নে।
যোনটো দহ মিনিট লাগে তাতে আধা ঘন্টা লাগে সময় যাওঁতে।
অ অ আকৌ তোমাৰ ইফালে হস্পিতেলৰ মানুহ এজনীক যদি লৈ যাম বুলি ভাবা। সেইটো ৰাস্তাই তুমি যাব নোৱাৰা।
অকমান বেমাৰ থকতো যাবই নোৱাৰিব সেইটো দেইত। ভুল কাৰণত বুজি ঠেকেছা।
অৱস্থা একেবাৰে বেয়া অ, উম
ত এতিয়াতো নখ যোনবোৰ ৰাস্তা ভাল স্পীড ব্ৰেকাৰ পৰাই তুমি নোৱাৰা চলাবলে বহুত বেছি স্পীড ব্ৰেকাৰ দি দিছে
এ অ এইটো ৰাস্তাটো তোমাৰ বহুতেই স্পীড ব্ৰেকাৰ কিমান তুমি এডোখৰ পৰা এডোখৰলে যাব নোৱাৰা স্পীড ব্ৰেকাৰ স্পীড ব্ৰেকাৰ
কিন্তু স্পীড ব্ৰেকাৰ দিব লাগে হা ধৰ দুৰ্ঘটনা নহ'বৰ কাৰণে দিব লাগে কিন্তু বিদ্যালয় বিদ্যালয় বা কিবা তেনেকুৱা থকা জেগাত দিব লাগে এনেই ইমান দিব নালাগে আৰু
এ তুমি এড'খ পৰা এডখৰলে যাব নোৱাৰা
অ
সেনে সেনেকুৱা স্পীড ব্ৰেকাৰ দিব নালাগে নহয় আৰু
এক কিলোমিটাৰত চাগে এতিয়া পাঁচ, ছটাকে স্পীড ব্ৰেকাৰ দিছে
অ সনেকুৱা একে হেল্ল'
অ
অ কোৱা
তোমাৰ কিবা ছাগলী ব্যৱসায় কৰি আছিলা বুলি কৈছিলা নহয়
অ অ মই তোমাৰ এই ছাগলী মানে আমাৰ পথাৰখন ওচৰতে আছে ন তাৰপিছত মানে তোমাৰ এই ছাগলী কেইটা প্ৰথমতে পুহিম বুলি ভাবিলো তাৰপিছত দেউতা দেউতাই আনি দিলে এজনী ছাগলী আমা ঘৰৰ ওচৰৰ পৰা তাৰপিছত সেই কেইজনীৰ পৰাই বৃদ্ধি হৈ হৈ হৈ এতিয়া তোমাৰ পোন্ধৰ, ষোল্ল জনীমান হৈছেগে তাৰে তোমাৰ অ সচটো ভালেই ভালেই বৰ্তমান এতিয়ালৈকে
অ
তাৰপিছত এই কোৱা
এতিয়া কিমান মান আছে, কিমান মান আছে ছাগলী
এতিয়া তোমাৰ আছে মোটামুটি পোন্ধৰ জনী মানে আছে পোন্ধৰ, ষোল্লজনী মান হেল্ল'
এনেই ছাগলী কি হেৰি মা বেছিচানে নাই এতিয়া
এতিয়া অ বিক্ৰী কৰিছো সিইনাখন তিনটা বিক্ৰী কৰিলোঁ
অ তোমাৰ ভালেই বাৰু দে বহুত দাম হৈছে নহয় ছাগলী
অ ছাগলীতো বহুতেই দাম হৈছে কিন্তু সেইয়া আমাৰ তোমাৰ আমাৰ মানে ইয়াত তোমাৰ ইমান বেছিকে নাপায় ছাগলীৰ দামতটো এ কাছাবোৰে মানে কম দামত নিবলৈ বিচাৰে আৰু ইমান কষ্ট কষ্ট কৰি পোহা হয় ন
ইমানো কমত দিব না দি দিব নালাগে কাৰণ এতিয়া সাতশ টকা কেজি মাংস
অ এতিয়া তোমাৰ এই কি বুলি কয় কাছাৰ বোৰে আহি পেলাই কম দামত বিচাৰে আৰু বাৰিষা কালত কিমান কষ্ট তাকে পাত বিচৰা অ পথাৰত তোমাৰ এৰি দিব নোৱাৰি ডাঙৰ ডাঙৰ খাহী ছাগলী আকৌ পথাৰত গোটেই পানী এতিয়াতো তোমাৰ আমাৰ বৰপথাৰ আমাৰ পানীয়ে আৰু দুদিন দুদিনমান বৰষুণ আহিলে ওপৰপথাৰ আমাৰ ডু ডুব খাই যাব ৰাস্তাত পানী উঠিব।
অ চব বাৰে হয়ে ন তাত পানী এতিয়াতো বানপানী দেখিছা নাই? এই বানপানী এইবাৰ বানপানী বহুত হৈছে জেগাবোৰত।
হয় অ তাকেতো এতিয়া ই মাত্ৰ নিউজ এটা পালো এই নিউজ। যাই থাকতে তেছতে। তোমাৰ শিৱসাগৰত এটা পৰিয়াল। মাতৃ তাৰপিছত আকৌ আ জীয়েক এজনী আৰু ল'ৰা দুটা। একেলগে এখন ঘৰৰ মানে দুপ খাই গ'ল চোৱাচোন ঘৰ পানীতে।
অ ময় পাইছো তেনেকুৱা মোৰ মোৰ। বহুত বেয়া অৱস্থা হৈছে এইবাৰ।
পইচাই নাই মানে চিন্তাই লাগে জানানে।
এইবাৰ নদী বান্ধ ভাঙিছে নেকি এইবাৰ।
অ আৰু সিফালেতো এইবাৰ বেছি হৈছে।
অ মোৰ লগৰ মোৰ লগৰ এটাও আছে শিৱসাগৰ ভাগত। সিহঁতৰ ঘৰৰ একদম ওপৰলৈকে মানে ঘৰৰ সিহঁতৰ মুধচ চোচো পানী।। মানে আগতে পুৰণা ঘৰ বিলাকৰ আৰু ভেটিত মানুহৰ বহুত চাপৰ হয় ন। য'ত ঘৰত নাই গোটেই। পৰিয়ালৰ সৈতে তেহত বেলেগলৈ গুচি গ'ল মমায়েকৰ ঘৰলে।
অ হয় দিয়া মানুহৰ যিহে অৱস্থা হৈছে আৰু।
সেইটোৱেতো।
ভয়ে লগা হৈছে বহুত ভয়াৱহ অসমখন যে মানে। বহুত ভয়াৱহ হৈ গৈছে আৰু ন দিনক দিনে।
অ'। আগতে ভাল আছিল অসমৰ পৰিৱেশ কিন্তু এতিয়া বহুত গছ গছনি কাটি মেলি আৰু নলা নদমা বিলাক নাথে। হেৰি নকৰে ৰাস্তা বিলাকহে বনাইছে নলাাবিলাক ঠিক কৰা নাই নহয়।
অ তাকেইতো অ উম। বাকী এবাৰ ঘৰত খেতি বাতি কৰিছে নে নাই।
নাই নাই কৰা হেৰি গা ভাল নাই যে এই তাৰ।
অ অ অ। গাটো বেয়া হৈ থাকিলে একো কৰিবই মন নাযায় ন মানুহৰ।
আৰু চন উতৰ আমি। বা মই মা আছো চব ফালে চাবলগীয়া হৈছিল ন দোকানৰ বস্তু পাও নাপাওঁ বুলি চব। কৰিব লাগে সেয়া নোৱাৰি আৰু চব কৰিবলৈ।
অ তাকেতো অসুবিধাও হয় এইফালে।
অ।
আমাৰ তোমাৰ এই এবাৰ। কৰিছে বাৰু খেতি নকৰা নহয় তেওঁ আগতকে বহুতেই কম কৰিছে এইবাৰ।
এনে মানুহবোৰৰ গা চা ধুলো ইমান ভাল চাল নাই গৰমৰ কাৰণে।
এ নকবা আৰু। এই আমাৰ এতিয়া পথাৰত তোমাৰ খেতি ধানৰ খেতি কৰি আছে। দেতাই তাৰপিছত এই। ৰোৱনী তোমাৰ ৰাতিপুৱাতে আহে আৰু পিছবেলাটো নুৰুৱে। এ আগবেলাই ৰুই পেলাই গুচি যায়। এ গৰমৰ কাৰণে তোমাৰ একো।
ইমান।
এই বহুত গৰম সিহঁততো মানুহেই হয় ন আৰু কষ্ট বহুত বেয়া লাগে নহয়। তাকে দেখিলেই বেয়া লাগে নহয়।
আমি নিজে ওলাই যাব নোৱাৰো অকমান আমি নিজে ওলাই যাব নোৱাৰি ওলাই যাব বেলেগকনো কেনেকে কবা ইমান টানকে
সেইটোৱেইটো তাৰপিছত আকৌ তোমাৰ এই উম কি বুলি কয়। কষ্ট বেয়া লাগে এটা চ কৰি ফালে সিহঁতে হাজিৰা চিষ্টেমত নকৰে মানে এই ঠিকা চিষ্টেমত কৰে। তেওঁ মানে আমি বেয়া লাগে কাৰণে তোমাৰ চাহ এপাক পাকত চাহ দিওঁগে পাকত তোমাৰ ৰুটি নাইবা ভাতেকেই দিওগে। বেয়া লাগে দেখিয়ে বেয়া লাগে ন মানুহবোৰক। এই এ চাৰিশ -তিনিশ।
তহতো সেই পইচাৰ কাৰণেই ধৰক ইমান কষ্ট নিজৰ ঘৰখন ভালকে চলাবলৈ। আকৌ হাতে লগাটো বেয় কৰো।
উম উম। তাকে এই তাক সেয়া খেতি বাতি কৰি আছে আকৌ ঘৰতো তোমাৰ এনেকে। সৰু সুৰাকে শাক-পাচলি কেইটামান ওলাই থাকে, মানে সাৰ নি দিয়া আজিকালি যিহে সাৰ দিয়া বস্তু আৰু বজাৰত বিক্ৰী কৰে। সেইকাৰণে মানে ঘৰতে অকণ অকনকে কৰি থাকে।
এ ঘৰতে কৰিব লাগে ঘৰতে কৰি চব খাব কৰিব লাগে।
তাকেতো যোৱাবাৰ তোমাৰ ভাত কেৰেলা কিনাই নাই ঘৰতেই লাগিছে। তাৰপিছত আকৌ তোমাৰ ভুল কিনাই নাই। তাৰপিচত আকৌ জিকা কিনাই নাই এয়া চব ঘৰতেই লাগিছে।
বিয়া খাৰ চাৰ নোহোৱাকৈ ঘৰতে খাব লাগে।
অ তাকেইতো।
আগতে আমাৰো কৰে এইবাৰ আমাৰ নাই আগতে আমাৰো এইবোৰ কৰে কিন্তু এতিয়া ভাতকেৰেলাটো আছে দুটা এটা কিন্তু অন্য বেলেগ নাই আৰু।
অ পাই। আমাৰ যেনিবা কৰি আছে তেওঁ যিহে বৰষুণ দিছে একে মাটি য যেকা খাই উঠিছে আ।
অ তেনেকুৱা বতৰত গছৰ ওচলক গছ বোৰ মৰি যায়।
অ আকৌ তোমাৰ গোটেই জেকা খাই মানে পানীৰ। যদি বৰষুণ দি দিয়ে তেন্তে চাংখন ভাঙি যাব যেনে হৈ আছে। কি বা হয় কোনো ঠিক নাই মানে।
তাকে ক।
হেল্ল'।
অ শুনিছোঁ।
অ কোৱা, বাকী তোমাৰ হেৰি লগৰ আমাৰ গাঁৱত কোনোবা আছে নেকি।
অ আছে বাৰু তে তিনি চাৰিজন মানে আছে।
অ, সিহঁতে কি পঢ়ি আছে নে কি।
সিহঁতে সেই ডিগ্ৰীয়ে কৰি আছে চবেই বাৰু, কোনোবা দৰং কলেজ, কোনোবা তেজপুৰ কলেজ।
হেল্ল। উম।
গোটেই খন ফুৰিব গ'ল ফুৰিব যোৱা নাই নেকি।
ফুৰিবলৈ যাওঁ তোমাৰ গৈছিলো আমাৰ এই পৰ পৰহি গৈছিলো। এই আমাৰ তেজপুৰৰ চিত্ৰলেখা উদ্যান যে।
অ।
তালে গ'লো আমাৰ এই মাজুবা আহিছে থকাকে। এ তাই পোৱালিটো কুটিও লৈ গলো চাৰিজনী গলো আৰু। এ অলপ টাইম, অলপ টাইম তোমাৰ খেলিলে কৰিলে।
অঁ।
তাৰপিছত এনেই, ঘূৰিলো আৰু অকমান আৰু খাই বই গুচি আহিলো।
এ ভালে কৰিলা অকমান ফুৰিবও লাগে বাৰু, অ।
থাকেইতো, আকৌ তোমাৰ ঘৰৰ ভিতৰত সোমাই সোমাই থাকিও ভাল নালাগে নহয়।
অঁ।
তুমি এতিয়া কি কলে যাবা এইবাৰ, এইবাৰ মানে তোমাৰো বন্ধ এইবাৰতো বন্ধ খুলিবই আ খুলিবই হ'ল।
শুলিবই আৰু এইকেইদিনতে এতিয়া জানো কলৈ যাওঁ অক ওলাই মেলি যাওঁ বুলি ভাবিছো। কিন্তু গৰমটো যি গৰমটো যি যা
এ গৰমত মানে তোমাক কলকো ওলাই কৰি যাবই মন যায় এই আবেলি টাইমত থাকোতে। ছটা বজাত একে বেলি বহে। সেইখিনি টাইমতহে তোমাৰ ওলাই যাবলৈ মন যায় অকণমান।
হেঞ্জিত্তো।
যি হে ৰ'দ দিছে আৰু।
উম।
আমাৰ ছোৱালীয়ে ৰ'দ উজনি অসমৰ অসমৰ ফালে বানপানী।
কোনোফালে উম চবফালে অসুবিধাই।
উম। আনিব আজিও বৰষুণ আনিব নেকি যেনেকুৱাহে শু আছে দেখোন। মেঘে গিৰ্ গিৰগিৰাই আছে।
দিব আজি ৰত দিব।
তাকেতো কালিও দিছে নহয় বৰষুণ।
অ ৰাতিপুৱা দিছে আজি।
অ। দেখি।
ভাল যদি পাছত পাতিম অ শ আৰু ৰাতিপুৱা এই শুইছে আৰু মইো শো আৰু হী।
অ অ কাইলৈ কি ৰাতিপুৱা দৌৰিবলৈ যাবা।
অ যাম যদি বৰষুণ নিদিয়ে যদি বৰষুণ নিদিয়ে যাম।
অঁ। অ অ তাকেতো দৌৰি থাকাচোন ন তোমাৰ লগত আৰু কোন কোন যায়।
আহে এইফালৰ বা কেইজনী মানো আহে আৰু লগৰ দুজনী মানো যায় এ। মানে এইফালৰ পৰা নাযায় বাৰু।
যম আ আমাৰ নিচা বা বোলে কলেজ লৈ যাই নেকী।
ইমন নহয় নহয় এই হেৰি ফালৰ পৰা কণবা চুকৰ ফালৰ পৰাহে যায়।
এই কনবাছৰ ৰূপৰেখা বুলি কয় নেকি। অ ভনীয়েকৰ তো চাকৰি হ'ল আৰু।
অ এই চাকৰি হল হেন পুলিচত জানো কিহত হ'ল নাজানো পুলিচত হৈছে বাৰু।
পুলিচত ধত।